পিছত খবৰ পাতি এই। মই কেনেকে ভাত বন ভাত খাই কিনে আহিলো তুমি কি কৰিলা। মানে বহুত দিন ধৰি কল কৰা নাই ন তাৰ কাৰণে ভাবিলো। কলটো কৰো আৰু।
অ নাই মই এনেই বহি আছো আৰু।
অ আচ্ছা কলেজ যোৱা নাই।
কলেজ গৈছো গৈ আহিলো। এক্জাম চলি আছিলে। আমাৰ একজাম দি আহিলো আৰু আজি হৈছে ঠিক থাকে। অহ ভালেই হৈছে আৰু্
আচ্ছা পেপাৰ ইজি আছিলে নে টাফ আছিলে
পেপাৰ পেপাৰ আহিছে আৰু অলপ চলপ হাৰডে আহিছে
ইমান ইজি দিয়া নাই
এপিমেণ্ট লোৱা নাই
হা
এক্সট্ৰা পেজ লোৱা নাই
এক্সট্ৰা পেজ লৈছো এটামান আৰু বেছি ল'ব পৰা নাই হেল্ল'
হেল্ল'
আমাৰ অ কোৱা
কেইটাৰ পৰা এক্জাম আছিলে
আমাৰ দচটাৰ পৰা আছিলে দচটাৰ পৰা আছিলে
আচ্ছা আচ্ছা দচটাৰ পৰা এঘাৰটা
নহয় দহটাৰ পৰা চাৰে বাৰটালৈকে আছিলে একজাম
আচ্ছা আচ্ছা এইটো কেনেকা আজিৰ পৰা ষ্টাৰ্ট হল নে কি আগৰ পৰাই ষ্টাৰ্ট হোৱা আছিলে
আজিৰ পৰা নহয় হৈ হৈ আছে আৰু দু সপ্তাহ পৰা পোৰা মানে একমাহ লগাব আৰু একজামটোত
আচ্ছা এইটোৰ পিছতো বন্ধ একজামৰ পিছত
সেইটোৰ পিছত ক'ত বন্ধ ইণ্টাৰ্ণশ্বিপ হ'ব আমাৰ
আচ্ছা মানে এইবছৰ মানে কেনেকা গৰম বন্ধ নহব ন তোমালোক কৰ ইন্টচিপ দি কিনি পাৰ পৰিবা হু ইন্টচিপ দিকিনি পাৰ হ'ব
ৰ'দত ফুৰাব লৈ যাব আৰু আমাক হু
নাই এনে কৰোবা কেনেকৈ এ গৰম বন্ধত ফুৰিব যোৱাৰ প্লেন নাছিলে
নাই ক'ত প্লেন জানোৱ আৰু ইন্টাৰ্শ্বিপ দিব তাৰ কাৰণে আৰু প্লেনো কৰা হোৱা নাই নকৰিলোঁ আৰু
হম
তুমি যাবা নেকি ফুৰিব
ভাবিছিলো যাম বুলি কিন্তু মানে অ টাইম নিমিলে ন কেতিয়াবা কেতিয়াবা এতিয়া মই ফ্ৰী থাকিলে মোৰ ঘৰৰ মানুহ এনোই ফ্ৰী নাথাকিব ন দেউতৰো কোন কাম থাক আকৌ দেউতাৰ আকো ফ্ৰী হ'ব নোৱাৰিব ন যেতিয়া মই ফ্ৰী নাথাকো তেতিয়া দেউতাৰ অলপমান মানে ফ্ৰী থাকে কেতিয়াবা তেতিয়া কৌ কোদ ক'লে নহয় তোৰ চলি আছে ক্লাছ চলিছে তই নাযাবি তাৰ কাৰণে মই যেতিয়া ফ্ৰ্ৰী থাকো মোৰ দে ফ্ৰী নথাকে বা বিদ্যাৰ্থ ফ্ৰি থাকে মই ফ্ৰিৰি নাথাকো এইটোৱে মানে ভাবিছিলো ক'তবাত যাম বুলি কাৰণ অ কিন্তু বহুত দিন ধৰি মানে ঘৰতে আছো না কতো বাহিৰত ওলাই যোৱা নাই। ত' চাও এতিয়া গৰম বন্ধত যদি ফেমিলিৰ আগত নোৱাৰো তেন্তে কোনোবা ফ্ৰেণ্ডছৰ লগত এনেই অকল মানে দিনটো কৰতোবা যদি বাহিৰত যদি টুৰ কৰিব যাওঁ তেন্তে সেইটোয়ে আৰু ভাবিছিলো।
অ সেইটো গ'ল তেনেকুৱা গ'ল ভাল লাগে আৰু কাৰো ঘৰত গৈ এতিয়া আৰু ক'ত ভাল লাগে।
অ সেইটো সেই সেইকাৰণে ঘৰত এনেকা বেলেগ জেগাত এ ফৰেষ্ট চৰেষ্ট তেনেকা ফৰেষ্টটো নহয় মানে এনেই যেনেকা কাজিৰঙা পাৰ্ক তেনেকা মানে এনে পাৰ্ক যাব পাৰি তেন্তে ভাল আৰু
অ তেনেকুৱা জগাত গ'লে ভাল লাগে। দিব ন। লানঞ্চ নাই হোৱা কৰিম আৰু-
আচ্ছা মোৰ হ'ল আৰু
উম। তুমি কি দি কিহেৰে কৰিলা‌ আজি লাঞ্চ।
মই কিন্তু হাতেৰে অ হাতেৰেটো কৰিছো গম পাইছো।
নহয় কিহেৰে খালা?
আচ্ছা আইটেমছ বিলাক অ সেইটো ক'ব লাগে।
অ আইটেমচ বিলাক কোৱা?
অঁ দালি, ভাত পিছত আহ কেনেকে বেঙেনা ভাজিছিলে আৰু অ এইম আলু দি এটা আৰু চব্জি দি কিবা এটা মানে বনাইছে কিবা এটা চব্জি নাম নাজানো মানে চব্জিটোৰ আজি মানে মাছ নাই অ মিক্স চবজি। আজি আৰু মাছ নকৰিলে আৰু সদায় সদায় মাছ খাবলৈ ভাল নালাগে। ন আৰু মাছ বিলাকৰ ইমান দাম বাঢ়িছে। এটা মাছ ইমানেই মাছ তেনেকা মাংসৰ দাম তেনেকা মাছৰ দাম কি কৰিব মানে ইমান দাম বাঢ়ি গৈছে বস্তুবিলাকৰ
বস্তুবিলাকৰ দাম ভৰাই দিছে এই একেইদিন আৰু বেছি দাম বাঢ়িছে
অ তাৰ কাৰণে তাৰপিছত আকে ইমান গৰমত এইবিলাক খাবও মন নাযায় ইমান গৰমত
অ আজিতো তথাপিও অলপ কম গৰম দিছ তিয়া আৰু
অ সেইটোয়ে ইমান কম কলপ কম তথাপিও মানে কে বহুত জোৰত কেনেকুৱা বৰষুণ পৰি আছে ন বৰষুণ চৰষুণ দি আছে তাৰ কাৰণেই হে কাৰণে এইপিনি ৱেদাৰ টো অলপমান ঠাণ্ডা কৰি আছে আৰু কেতিয়াকো ইমান ৰ'দ উঠি যায় বাপৰে পুৰা একেবাৰে গৰম পুৰা ৰুম চুম পুৰা গৰম হৈ যায় ফেনেও তেতি কাম নকৰে ইমান গৰম দি থাকে
এতিয়াও দিব চাগে গৰম
অ এই মাক্ৰ জুন মাহে জুুলাই আছে
জুলাই আছে জুলাই আগষ্ট ছে
অ আজি জুনৰ দহ তাৰিখে মাত্ৰ জুন জুলাই আগষ্ট আগষ্টলেকেতো পুৰা গৰম থাকেই ছেপটেম্বৰ থাকিব তেনেকে গৰম পুৰা
অহ
সেইটোৱে আৰু ইমান গৰম
আজিকালি বেছি গৰম দিয়ে আগত যে ইমান গৰম দিয়া নাছি
অ আজিকালি পুৰা এই ক্লাইমেট চেঞ্জ হৈ থাকে ন সেইটোৱেই অ ক্লাইমেটজ সেইটোৱেই ঠাণ্ডা কম দিয়ে গৰম পুৰা একেবাৰে একেবাৰে তো ক'ব গ'লে কেনেকে গৰমটো পুৰা মাৰ্চৰ পৰাই দি আছে আছ আচতে আস্তে আস্তে কৰি মাৰ্চ এপ্ৰিল মে তে জুন আস্তে আস্তে কৰি মাৰ্চ মাহৰ পৰাই দি আছে বাপ ৰে কি গৰম আৰু এনেকা গৰম দিনত যদি কেনেকুৱা ইলেক্ট্ৰিচিটি কাটি দিয়ে না আৰু বেছি বেছি গৰম বেছি বেছি তুমি ৰাত তিয়া তুমি শুই থাকি থিবা তেতিয়া চাবাচোন পুৰা একেবাৰে বতাহ দি আছে ঘাপাক কৰে বুলে ই কৰিলে কাটি দিলে আৰু
অ অলপতে কাটি দিয়ে অলপ বতাহ দিলেই কাটি দিয়ে
কাটি দিয়াৰ পিছত গৈ আৰু ইলেক টো নিদিয়ে নিদিয়ে বহুত এক দেৰ ঘন্টা পিছত য়ে
উম
এক দেৰ ঘন্টাই সেইটোৱেইতো না আৰু ৰাতি কৰি ইমান গৰমত কাৰণে সবেতো মানে পুৰা দিনটোতো সবেই কাম বন কৰি থাকে না ৰাতি অলপমান ৰেষ্ট কৰে সেইটো সময় যদি ইলেক্ট্ৰিচিটি কাটি দিয়ে হয়
হেটোৱেটো প্ৰব্লেম জানো বুজি চুজি নাপায় নিক কি
অহ হ সেইটোৱে ইমান গৰম উম আমাৰ পিনে আগত আইচ ক্ৰীম আহিছিলে এতিয়া আইচ ক্ৰীমো নাহে কেইদিন ধৰি কিয় বা
আইচক্ৰিম নাহে আৰু আহিলেও এইবিলাক মানে ইমান ভালো নালাগে ন আগৰ নিচিনা
অ আগৰ নিচিনা যেনেকে আগত যেনেকে সৰুকালত পাঁচটকীয়া ক্ৰীম আছে এতিয়াতো পাচ টকীয়া আইচক্ৰীমো নাই
আগতে পাঁচ টকীয়া আইচক্ৰীমটো খাই কিমান ভাল লাগে লাগিছিলে এতিয়াতো খাবই নোৱাৰা হৈ গলো
আৰু সেইটো আইচক্ৰীম এনো পাঁচটকীয়া আছে এইটোতো চাগে অ কেনকা নাইয়ো চাই ক'ব গ'লে এইটো মই বহুত বছৰ ধৰি চোৱা নাই পাঁচটকীয়া আইচ
আছে চাগে আছে আছে আছে মই কেতিয়াবা চাও এই সৰু প পোৱালিবিলা
অ আৰু ক'ব গ'লে হেৰিটো লৈ যায় কিন্তু এটা বস্তু কি আহ হি হে ৰু মানে সেই আইচ ক্ৰীমটো মানে বহুত মানে এইটো আনকমন হৈ গৈছিলে আগত বহুত আছিলে সেইটো চলিছিলে চবৰ হাতত এইটোৱেই কিন্তু এতিয়া এই এইটোতো তেতিয়া মানে একেবাৰে কম কাৰোবাৰ যদি মন গ'ল তেতিয়া আৰু খাই নহ'লেতো
অ আজিকালি আইচক্ৰীমৰ ৰেট কম হৈ গৈছে যে আইচক্ৰীমৰ প্ৰাইচ বিলাক কম কমকে দি ছে চবে এইটো কাৰণেই সেইবিলাকেই খায় এইটো খোৱা বাদে দিলে আৰু
অ সেইটো কাৰণে বস্তুটো যদি দোকানে সেইবিলাই যদি ই প্ৰাইজবিল যদি বেছি হ'লে হয় তেনে তেন্তে সেটোৱেই খালে হয় আগৰ পৰা তথাপিও মানে গৰম দিনত তুমি যিমান আইচক্ৰীম খাবা নহয় ইমান তোমাৰ সেনেকা পানী পিয়া লাগি থাকিব বাৰে বাৰে বাৰে বাৰে পানী পিয়া পানী পিয়া লাগি থাকিব ইমান গৰমত পানী পিয়ে অহ সেইটোতো আছে গৰমত উম হম সেইটোৱে
উম
গৰম পৰিছে বাপ ৰে তাৰ কাৰণে ত না আইচক্ৰীম ত ত ত তথাপিও মানে মনৰ সান্তনাৰ কাৰণে আইচক্ৰীম খালে ভাল লাগে ঠাণ্ডা লাগে আকৌ কি গৰমটো গৰমেই তুমি আইচক্ৰীম খোৱা বা ঠাণ্ডা খোৱা আকৌ গৰমটো লাগিবই
গৰমটো লাগিবই কিন্তু তথাপিও অলপ টাইমৰ কাৰণে আৰু ভাল লাগে খায়। সেইকাৰণে মানে খায় আইচক্ৰীম। আইচক্ৰীম ন। থকাৰ ভাল নালাগে চবৰে ভাল লাগে আইচক্ৰীম।
অ চবৰে এটা প্ৰিয় বস্তু আচক্ৰীম।
আইচক্ৰিম আইচক্ৰিম দিলে চব হেপি।
অ আৰু এইটো মানে এনেকা বস্তু নহয় ন যে। অকল কেকৈ গৰম দিনত খাললে কেনেকে বস্তুটো খাব পাৰি।
নাই ঠাণ্ডাতো খাব পাৰি আজিকালি চব চবে। চায়।
অ সেইটোৱে ন গৰম দিনৰ কাৰণে নহয় পুৰা এইটো পুৰা বাৰ মাহে চলিছে। থাকে কব।
বাৰ মাহে চলি থাকে অ আৰু আজিকালি ৰাইজ। তিমবিলাক ইমান নো। ঠাণ্ডা নহয় যে খালে। একদম ঠাণ্ডা লাগি যাব।
অ সেইটোয়ে আগৰ দৰে আৰু ক'ব গ'লে আগৰ দৰে যোনটো। টেষ্টটো আছিলে ন তেনেকে টেষ্টটো নাই আগৰ দৰে অলপমান।
ষ্ট আছে কিছুমান। চাবাচোন কিমান টেষ্ট লাগে খাই্
মানে আগৰ যোনবিলাক খাই আছিলো সেইবিলাকো এতিয়া ক'ব গ'লে পাছত। টো দহ টকা কৰি এৰিছে আৰু মানে। পাৰলে দহ টকাতটো পোন্ধৰ টকা পোন্ধৰ টকা কৰি দিব এনেকুৱা।
কিন্তু এটা কথা হয় কি আগৰ যিটো কুলফি আইচ ক্ৰীম আছিলে। আগৰ যিটো চকবাৰ আছিলে সেইবিলাক এতিয়া মানে তেনেকুৱা আগৰ নিচিনা। টেষ্ট। পোৱা নাযায় সেইবিলাকত।
সেইটোয়ে সেই। সোৱে আৰু সেইটোয়ে আচাৰ আৰু। ক'ব গ'লে সেইটো আস্তে আস্তে কৰি এ চলাচলটো বন্ধ হৈ গৈ আছে।
সেইটোৱে।
উম ঠিক আছে তেন্তন্তে। ন। ঠিক আছে অ অ ঠিক আছে।